কি খবৰ?
বন্ধু খবৰ ভাল। তোমাৰ খবৰ কোৱা? একদম পুৰা গোটেই জীৱনটো কেনেকুৱা যাই আছে? খবৰ বঢ়িয়া ন? বাকী এনে কিবা কাম কাজ কৰি আছা নেকি?
কাম ঘৰ তেনে ঘৰত সেই কেনে অলপ পিধ ইতিহাসৰ কিতাপ পঢ়ি আছিলোঁ।
ইতিহাস আমাৰ অসমৰ ইতিহাস নেকি ভাৰতৰ ইতিহাস কোনটো চাইছে?
এইটো মানে তোমাৰ চবৰে ইয়াত সংমিশ্ৰণ আছে অলপ মাজে মাজে ভাৰতৰো পঢ়ো কেতিয়াবা অসমৰ পঢ়ো। এতিয়া বিদেশ দেখি পঢ়ো। মানে যত তোমাৰ ৰসটো পাওঁ আৰু।
ৰস ৰস লাগে আমাৰ জীৱনত।
অ, এই কাৰণ ইতিহাসত তোমাৰ এটা কি ধৰণৰ ৰস আছে মানে তুমি জানিব পাৰা। আমি এই পৰিস্থিতি লৰ পৰা আহিছো কেনেকে আহিছো। কত দেশ কোনটো পৃথিৱী ক মানুহ কৰ কি ক'ত কেনেকে ঘটিছে ঘটনাবোৰ সেই ঘটন বোৰে আমাক কেনেকে প্ৰভাৱ পৰিছে।
তাকে সকলো ঠেতে কেনেকৈ মানুহৰ আগমন হল কেনেকৈ তোমাৰ খেতি আৰম্ভ হ'ল কেনেকৈ তোমাৰ বাণিজ্য আৰম্ভ হল দেশত ন সেইবোৰৰ বিষয়ে পঢ়ি কেনে ভাল লাগে।
বাণিজ্য হওক আপোনাৰ কেনে তোমাৰ বিজ্ঞানিক বিজ্ঞানিক অ। বৈজ্ঞানিক যন্ত্ৰবোৰ সৃষ্টি হ'ল। কেনেকে তোমাৰা বেলেগ ধৰণৰ ই আহ যুগৰ যুগ আহিল। তোমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেচন হ'ল।
ইণ্ডাষ্ট্ৰ অ, তাকেতো এই আমাৰ ইষ্ট ইণ্ডিয় কোম্পানীৰ বিষয়েটো তুম পঢ়ি চাই চাগে ন?
অ, সেইটোতটো অলপ বেলেগ ধৰণৰ কাহিনী দিয়ে।
সেই কাহিনীৰ কথা তোমাক উম,
বিদেশী কত কেনেকুৱা বিদেশী এটা কোম্পানী যোনটো আমাৰ দেশ অস্তিত্ব নাছিল। সেই বেলেগ দেশ পৰা আহি কেনে এটা ৰাজত্ব সাম্ৰাজ্য এটা গঢ়ি তুলিলে। তাকো তোমাৰ প্ৰায় দুশ বছৰ ৰাজত্ব কৰিলে। মানে কম ধেমালি নহয়। কেনে কেনেকে ৰাজত্ব কৰিলে সি কি কেনেকে সদ ব্যৱহাৰ কৰিলে কাৰণ সহঁতে কি কৰিছে আমাৰ ভাৰত বৰ্ষৰে তোমাৰ- আহ মানুহক ব্যৱহাৰ কৰি তোমাৰ- সা সুবিধা ব্যৱহাৰ কৰি ৰমেটেৰিয়েল অসমীয়াত কি কয়?
আমাৰ এই সম্পদৰ কথা কৈছে,,
সম্পদ আমাৰ আমাৰ নিজৰ সম্পদ- মানৱীয় সম্পদ আহ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি কেনেকে আমাকে- আয়োজিত কৰিলে সেইটো কাহিনী শুনি আছো।
তাকেই, আমাৰ দেশৰ বস্তুটোয়ে আমাৰ ইয়াৰ পৰা তোমাৰ বনাই কেনে ইয়াৰে পৰা বনাই কেনে তেওঁলোকে নিজৰ দেশত বিক্ৰী কৰিছে আৰু আমাৰ। ইয়াৰে পৰা সিহঁতে বনাই কিনে কি কৰিছে আমাৰ ঘৰতো পইচা দিছে এনেকুৱা কৰিছে আমাৰ পৰা ল কৰো লৈছে এনেকুৱা ৰাজত্ব কৰিছে যে আমাৰে বস্তু তাৰে পৰা বনাই আনি আকৌ আমাকে বেচিছে।
তেখেতে অকল প্ৰাকৃতিক সম্পদবোৰ লৈ যায় তাতে সিহঁতৰ। বহুত ডাঙৰ ডাঙৰ তোমাৰ সেয়া থাকে বি সেয়া থাকে খাদ ফেক্টৰী থাকে।
ফেক্টিবোৰৰ পৰা তে তোমাৰ পৰা নাই বনাই কেনে আহি কেনে আৰু এই ভাৰততে বেছে সেইয়
তাকেটো, আৰু এটা কথা ভাবা কিন্তু অকল এইটোৱে নহয় যে তেওঁলোকে ৰাজত্ব কৰিছে ঠিক আছে তেওঁলোকে আমাৰ অসমৰ ওপৰত বহুত মানে আমাৰ দেশৰ ওপৰত বহুত অত্যাচাৰ কৰিছে, বহুত মানুহক হেৰি কৰিছে, তেওঁলোকে আহি কেনে সকলো মানে ক'ব গলে নিজৰ হাতত কৰি লৈছে। কিন্তু তাৰে মাজত তেওঁলোকে বহুত সুবিধা বিদেশৰ পৰা আনি কেনে আমাৰ ভাৰত দেশক দি কেনে গৈছে। সেইবোৰ কিন্তু আমাৰ ভাৰতে মানে নিজাকৈ আনিব নোৱাৰিলে, যেনেকে ৰেলৰ ব্যৱস্থা তেওঁলোকে বহুত- ঠ পৰিছে প্ৰথমতে আৰম্ভণি, যত যাতে তেওঁলোকে নিজৰ লাভ- কাৰণে বস্তুবোৰ অনা নিয়া কৰিব পাৰে সু, বিধা হয় তে সেইবোৰ কৰিনে তেওঁলোকে ৰে'লৰ এটা মানে হেৰি তোমাৰ ৰাস্তাবোৰ তেওঁলোকে বনাইছে। সেইবোৰ আছে আৰু তাৰ পিছত এইফালে তোমাৰ কোম্পানী কেনেকুৱা হয় তাৰ পিছত এইফালে তোমাৰ এই শাসন বিৱস্থা তেওঁলোকে গঢ়ি তুলিছে ইয়াতে যাতে, - সকলোৱে যদি ন্যায় পায় কিন্তু ন্যায়টোতো বেছিভাগ তেওঁলোকৰ শকতে থাকে তুমি যদি বিৰোধিতা কৰিব। তেনেহলে তেওঁলোকে তোমাক গ্ৰেপ্তাৰ কৰিব, তেওঁলোকে তোমাক জেলত ৰাখিব আমাৰ কিমান শ্বহীদ সেই লোকসকলে তেওঁলোকৰ লগত যুঁজি কেনে দেশৰ স্বাধীনতা দিয়াইছে হয় নাই?
মানে ইতিহাস চাব গলে যিবোৰো এ এনে তোমাৰ ৰাজত্ব কৰিবলৈ আহে ন? অ সেইবোৰে কেতিয়াও তোমাৰ সেই জাগাটোৰ সুবিধা সুবিধাৰ কাৰণে কাম নকৰে। ঘৰে কাম কৰে তোমাৰ নিজৰ সুবিধাৰ কাৰণে আৰু সেই হিচাপে যদি ক'ৰবাত কিবা এটা উন্নতি হৈ গ'ল। সেইটো সিহঁতে নিজৰ লাভৰ কাৰণে কৰিছিল ত পিছত যাই আমাৰো অলপ- ভাল হৈ গ'ল যেনেকে তুমি ৰেলৱে কথা ক'লা হেনেক- প্ৰথমে টো নিজৰ ৰেলৱে বনাইছিল এটা কাৰণতে যে তোমাৰ যিমান সুবিধা হওক সিহতে যিমান পাৰে। তোমাৰ সম্পত্তিবোৰ সহজে এটা ঠাইৰ পৰা আন ঠাইলৈ লৈ কেনে সুবিধা হিচাপে লৈ যাব পাৰে।
ইয়াৰ পিছত ইয়াতে শিক্ষা ব্যৱস্থা আনিছে ইয়াতে ভাৰতবৰ্ষত। কাৰণ সিহঁতক কাৰণ সিহতক লাগিছিল শিক্ষিত মানু্হ যিবোৰ বোৰে এই কামবোৰ চাব পাৰে। কাৰণ সিহঁতৰ কাৰণ সিহঁতে যদি বি বিদেশৰ পৰা মানুহবোৰ আনি মাতি আনে সিহঁতক বহুত বেছি খৰচা আৰু পইচা দিব লগা হয় সেই একেটা কাম সিহঁতে আমাৰ থকা মানুহৰ পৰা কৰিছিল কম সময়তে কম পইচাৰে যাতে সিহঁতক বেছি লাভ হ
তাকে।
বিশ্বাস কৰিবা তুমি সিহঁতে অকল চাগে গোটেই সেতৰ আমাৰ জন জনসংখ্যাৰ ভিতৰত সেতৰ কিমান চাগে দুই পাৰ্চেনো নহব সিহঁতে এই দুই পাৰ্চেণ্ট সাম্ৰাজ্যৰ মানুহে গোটেই ভাৰতবৰ্ষত দুইশ বছৰেৰে ৰাজত্ব কৰিছিল। কেনেকে ইহঁতে কৰিছিল যে তোমাৰ এতে এটা জাতিৰ এটা জাতিৰ বিৰুদ্ধে আন'তা জাতিৰ ওপৰত এতে বিক্ষোভ কৰিছিল। এটা সাম্ৰাজ্যৰ ভিতৰত এটা আন এটা সম্ৰাজৰ বিৰুদ্ধে তেখেতে সং সংস্প সেয়া কৰিছিল বিখ্যাত বিষ পঠাৰ কৰিছিল।
আৰু তোমাৰ ক'ব গ'লে চোৱা তোমাৰ সেই আমাৰ অসমৰ যিটো মানুহসকলে তেওঁলোকে বুজি পোৱা নাছিল ৰ কল যে আছিল আমাৰ ভাৰতৰ বা বেলেগ যে ৰ আছিল তেওঁলোকে ভাবিছিল যে হয় এয়াতে বাহিৰৰ দেশ হয় বাহিৰৰ মানুহ হয়, তেওঁলোকে আহিছে ভাল হ'ব, পইচা দিয়ে ছে তেওঁলোকক কৰ দি আছে উঠাই কেনে মানুহৰ পৰা বহুত বেছিকৈ পইচা দি আছে সেইবোৰ চাই কিনে ৰজাাসকলে একো আহ মানে বিদ্ৰুহ কৰিব নোৱাৰিলে। লগতে জনসাধাৰণ তোমাৰ সেই মিছা মিছা হৈ থাকি গল জনসাধাৰণে বুজি নাপালে জনসাধাৰণে যুজি'ব নোৱাৰিলে। সেইকাৰণে তোমাৰ এজন প্ৰতিনুদ্ধ ল'বৰ কাৰনে আহিব লাগে এজন মানুহ যেনেকৈ তোমাৰ মহান আমাৰ স্বাধীন মে মহাত্মা গান্ধী কথা ক'ব পাৰা তাৰপিছত তোমাৰ এইফালে আমাৰ অসমৰ লাচিত বৰফুকনৰ কথা কব পাৰা, সেনেকৈ বহুত সকল মানুহ আছে যিসকলে এই নেতৃত্বতটো লৈছে তেওঁলোকে প্ৰচাৰ কৰিছে। যে কেনেকৈ আমাৰ এই বিদ্ৰোহটো কৰিব লাগে, কেনেকৈ আমাৰ ইংৰাজে আমাৰ দেশৰ প্ৰতি কিমান বেয়া কৰিছে দেশৰ কেনেকৈ লুটি খাই আছে, সেইবোৰৰ বিষয়ে।
সেইটো বহুত দেৰি বহুত সময় লাগিল সেইটো কাৰণে বুজিবলে।
বহুত সময় লাগে।
তেতিয়ালৈ সিহঁতে নিজৰ সম্পত্তিবোৰ সিহঁতে নিজৰ আহৰণ কৰি লৈছিলে। সিহঁতে আমাৰ দেশতটো এৰিব লগা হ'ল। আমাৰ বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে।
দ্বিতীয় বিশ্বযুদ্ধৰ হয়।
কাৰণ তেখেতৰ তেতিয়ালে বিশ্বযুদ্ধত তেহঁতৰ ইমান ক্ষতি সাধন হৈ গৈছিল সিহঁতে আৰু আধা সম্ৰাজ্য সিহঁতে নিজৰ হাতত ৰাখিবলৈ সমতা নাছিল সিহঁতৰ।
সেইবাবে সিহঁতে আমাক এটা ক'ব পৰা এৰি দিলে আৰু।
তাকে এৰি দিলে আৰু বাকী তোমাৰ যদি ক'ব যাওঁ তুমি চোৱা তোমাৰ এইফালে অহিংসা আন্দোলন যে কৰিছিলে মহাত্মা গান্ধীয়ে মানে ক'ব গ'লে আমি মাৰামাৰি নকৰি আমি এনেকৈ আন্দোল কৰিকেনে আমি লঘোনে থাকি কিনে সেই সিহঁতক মানে সেনেকৈ কৰিছে সেইটো কেনেকৈ সম্ভৱ হ'ল। মই বুজি নাপাওঁ এতিয়াৰ সময়তো তোমাৰ অহিংসা নহলে একো নহয়।
মানে চা এতিয়া সকলো কাহিনীৰে দুটা ভাল থাকে, হ'ব পাৰে মহাত্মা গান্ধীয়ে তোমাৰ অহিংসা অহিংসাবাদীৰে বহুত স্বাধীনতাত বহুত সয সহযোগিতা আৰু আহ কনট্ৰিবিউশন দিছিল। কিন্তু আনহাতে বহুত এনেকে মানুহ আছে তাত তুমি নামো নাজানিবা মই নাজানিম তোমাৰ তোমাৰ ৰাজ
বহুত সকল আছে।
তেখেতে মানে তেখেত নিজৰ তেজ দি কেনে এই তোমাৰ আমাৰ দেশৰ মাটিক সেয়া দি স্বাধীনতা দিছিল নিজৰ তেজত তেজে দিয়ে।
অ সুভাষ সুভাষ চন্দ্ৰ বসুৱে সুভাষ চন্দ্ৰই বসুৱে কৈছিলে তোমাৰ হেৰি যে তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম।
সে তোমাৰ সেই সেইবোৰ তোমাক লাগে তোমাৰ লাগে যে তোমাৰ হেঁতে। সহজে অহিংসাবাদী আন্দোলন কৰি কেনে এৰি দিছে কিন্তু। হিংসাৰ বহুত কম এনেকে ৰাজ্য আছে যত তোমাৰ অহিংসাৰে। জিকিঅ বাৰা হৈ গৈছে।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
হ'ব পাৰে অহিংসাৰে তোমাৰ এটা এটা সাধনৰ সাধাণৰ মাজত এটা। ভাৱ ধাৰণা সৃষ্টি হৈছিল। যে তোমাৰ নিজৰ দেহৰ প্ৰতি এটা প্ৰেম জাগিত হৈছিল।
পিছলে বহুত। কাম হ সেইটো কাৰণে সুবিধা হৈছিল কিন্তু তেওঁ তোমাৰ। অহিংসা হিংসা এটালা হিংসাৰ প্ৰয়োজন আছিল আৰু তেৱেই হিংসাৰ। যিমান পৰিমাণে কম পৰিমণে হওক যিমান কম পৰিমণে হওঁক ব্যৱহাৰ হোৱা হৈছিল। ইটো ইতিহাসত ইমান এটা গুৰুত্ব নিদিয়ে আমাৰ কলেজ। কুলে বা কিতাপবোৰে।
ত্যাগৰ কথা তোমাক। ক'ব গ'লে আমিতো সৰুৰ পৰা পঢ়ি আহিছোঁ কাৰণে আমি এইখিনি জানো আৰু তুমিতো তেনেকে পঢ়ি আছা কিন্তু এতিয়া বৰ্তমানত। এটা সময়ত এই স্কুলত বা কলেজবোৰত এই ইতিহাসৰ বিষয়েও শিকাব লাগে যে ইতিহাসত কেনেকৈ মানুহে এইটো কৰিছে। কেৱল শুনা কথা হল যে চন বোৰ মনত পেলাব নালাগে চন আৰু তাৰিখ। মনত ৰব নহয় কাহিনী শুনাব লাগে যে এজন মানুহৰ জীৱনৰ তেখেতৰ নিজৰ জীৱনটোও চলিছিল। লগত তেখেতে দেশৰ কাৰণে যে কৰিছিলে নিজে শিক্ষিতও আছিলে তাৰ নেতাজী সুভাষ। চন্দ্ৰ বসুৰ কথা কোৱা তেখেতে বহুত শিক্ষিত আছিলে মহাত্মা গান্ধী বহুত শিক্ষিত আছিলে তেখেতে বাহিৰৰ পৰা পঢ়ি আহিছিল। ছিলে। উকালতি পঢ়ি আহি কিনে তেখেতে ইয়াতে তাৰ পাছত ইয়াতে ইংৰাজৰ কাৰণে তেখেতে যুদ্ধ কৰিছিল দেই। সেইবোৰ সকলো ধৰণে চাব লাগে যে কেনেকৈ দেশৰ কাৰণে ভাল কৰিব পাৰি আৰু তেওঁলোকে যুদ্ধ কৰিছিল কাৰণে চাগে এতিয়া আমাৰ সমাজৰে মানুহসকলে ইমান সহজতে মানে থাকে দৈনন্দিন জীৱন। উদযাপন কৰিব পাৰিছে আমাৰ দেশটো স্বাধীন হল আমাৰ দেশে তোমাৰ ইমান উন্নতি কৰিলে। সময়ৰ পাছে পাছে হয়নে।
হয় সেইটো এটা আচৰিত ঘটনা মানে্ তেহেঁতে গম নাপাই আগলে দেকটো হবগে নাই। দেশতো থাকিবগে নাই। দেশটো ভালকে ৰাখিব পাৰিবগে নাই এনেহাৰে গম পায় এতিয়া আমাক হে আমাৰ ভৱিষ্যত। জীৱন জীৱনৰ কাৰণে প্ৰজন্মৰ কাৰণে আমাক। এই দেশখন লাগে এই মাটিতো লাগে সেইকাৰণে তেওঁ যুদ্ধ কৰিছিলে সেই যুদ্ধ হেতে। সফলো হৈছিল পিছলে।
দেশে কিমান উন্নতি কৰিছে আৰু দেশৰ এতিয়া বেলেগ এটা পৰিচয় আছে।।
পৰিচয় হেতো এটা নিজৰ স্বাধীন স্বাধীন আৰু ডেমক্ৰেচি। গণতান্ত্ৰিক দেশ হিচাপে গঢ়ি তুলিছে এটা এটা আৰু গোটেই বিশ্বৰ মাজত এটা নিজৰ এটা।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
স্থান প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছে ইয়াত অসম।
তাকে।
অ দেয়া।
দিয়া ঠিক আছে দিয়া ইতিহাসৰ কথা পাতি কিনে ভাল লাগিলে তোমাৰ লগত। মানে ইতিসাহটো মাজে মাজে মনত পৰি থাকিব লাগে সেয়াই আৰু।